হেল্ল'।
অ', কোৱা। মই এনে আছো, এনে আছো মই।
বাকী খবৰ পাতি। খবৰ পাতি কোৱা কেনে?
খবৰ ভালে। তোমাৰ কেনেকুৱা?
মোৰো ভালে ক'ত আছা?
মই এইয়া ঘৰৰ বাহিৰত এ, আছোঁ। এনে অলপমান
উম, অ'! আচ্ছা। মইয়ো আচলতে চোতালত বহি অলপ বতাহজাক খাই আছোঁ। বতাহটো দেখিছা না বতাহজাক লগাৰ লগে লগে মোৰ মনটো কেনেবা কেনেবা লাগি যায়। যেন কিবা এটা উৎসৱ ওচৰ চাপি আহিছে ন।
অঁ! হ'ব বাৰু তেনেকুৱা। আজৰি আছোঁ মইয়ো। এয়া, এইটো কিন্তু তুমি একদম সঁচা কথা কৈছা। কিন্তু আমাৰ আমাৰ অসমৰ বতৰটো এনেকুৱা যেতিয়া বতাহজাক সলনি হয় ন' মনলৈ এটা উৎসৱৰ ভাৱ গুচি আহে। আচলতে, আমাৰ অসমীয়া মানুহৰ গাত উৎসৱৰ তেজেই ৰৈ থাকে। যেন লাগে
উম, একদম আমাৰ বাৰ মাহত, তেৰটা উৎসৱে থাকে ন'। এটা শেষ হ'ব নহওঁতেই মানে, আন এটা মানে, আৰম্ভ হয়। আৰু মোৰ আটাইতকৈ ভাল লাগে, এই উৎসৱৰ দিনবোৰত মানুহবৰ মুখত থকা সেই ধুনীয়া হাঁহিটো আৰু চাৰিওফালে থকা আহ মানে একদম হুলস্থূল থাকে ন' উৎসৱ আহিছে। কিবা কিবি কিনো কিনো নিকিনো সেইদিনটো বৰ ভাল লাগে।
অ' হয়। কিন্তু, এইটো আজিকালি দিনটো ইমান ব্যস্ততা সকলোৱে মাথো টকা আৰু কামৰ পাছতহে দৌৰি থাকে। আজিকালি কিন্তু, এই উৎসৱবোৰ আহে কাৰণেই অন্তত পৰিয়ালৰ মানুহখিনি ন' নহ'লে, বন্ধু বান্ধৱী বান্ধৱীবোৰ লগত একেলগে একেলগ হোৱাৰ এটা সুযোগ পোৱা যায়।
আচলতে উৎসৱ বুলি ক'লে, মোৰ প্ৰথমে, আমাৰ আহ বাপতিসাহোন মানে, বিহু কেইটালৈ মনত হয়। আ'! বহাগ বিহুৰ সেই কপৌ ফুল ফুল পেপাৰ মাৰনি। উফ! মানে, মনটো কিবা ভাল লাগি যায়। এইবোৰ বহু দিন আমাৰ মতে যে বিহু কেইদিন বাও আগৰে পৰা, আ'! ঢেঁকী কাষত বা আমি পিঠাগুৰি অ'! মানে চিৰা, সান্দহ তিল পিঠা, ঘিলা পিঠাৰ আয়োজন কৰে। গোটেই ঘৰখন অ'! সুন্দৰকৈ একদম ভৰি পৰে আৰু, আৰু সেইবোৰ পি পিঠাবোৰ খাবৰ কাৰণে মই যে একদম ৰৈ থাকোঁ।
অ'! পিঠাৰ কথা ন'কবা আৰু দেই। সৰুতে মায়ে যেতিয়া তিলপিঠাবোৰ টাৱাৰ পৰা নমাই থৈ যায় ন মই এ, মই মনে মনে গৈ গৰমে গৰমে চুৰ কৰি খাইছিলোঁ। তাৰ পাছত মাৰ গালি আৰু মাক বিহুৰ মেজি পুৰাৰ মজাই সুকীয়া আছিলে। উৰুকাৰ ৰাতি সেই ঠাণ্ডাত পুখুৰীৰ পাৰত নহ'লে পথাৰত ভেলাঘৰ সাজি গোটেই ৰাতি সাৰে থকা চুৰ কৰিবলৈ যোৱা, কি যে দিন আছিল সেইবোৰ।
তুমি টো চুৰি কৰিবলৈ গৈছিলা, বুলি নক'বা এতিয়া। মই জানো দিয়া! কাৰ ঘৰৰ লাও বেঙেনা আনিছিলোঁ। কিন্তু, সঁচাকৈ এতিয়া গাঁৱৰ সেই পুৰণি বিহুৰ আমেজটো চহৰত অলপ কমি আহিছে চহৰত আজিকালি মঞ্চ বিহুহে দেখা পোৱা যায়। মানুহবোৰে কেৱল ডাঙৰ, ডাঙৰ শিল্পীৰ গান শুনিবলৈহে যায়। নিজাকৈ হুঁচৰি মৰা বা ঢোল বজোৱাৰ সেই হেপাহটো নাহে। মানে হেৰাই গৈছে
তুমি একদম ঠিকে কথা কৈছা। কিন্তু, তথাপিও আমি যিমানেই আধুনিক নহওঁ কিয়, ঢোলৰ মাত শুনিলে আমাৰ তেজ নো জোকাৰি নুঠাকৈ নাথাকে। সেয়া আমাৰ শিপা তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।
আৰু বিহুৰ পিছতে আহে এই শৰৎ কালত দুৰ্গা পূজা আৰু দেৱালী আহ দেৱালী পূজা বুলি কলেও সৰুৰে কিমান নতুন কাপোৰ পাম তাৰ এটা বেলেগ হিচাপ আছিল ন আহ ষষ্ঠিৰ দিনা এইটোৱে পিন্ধিম অষ্টমী অষ্টমী অঞ্জলি দিব সেইটো পিন্ধিম এতিয়া ডাঙৰ মই নিজে কিনিব পৰা হলো যদিও সৰুকালৰ সেই আনন্দটো কৰ'বাত হেৰাই গ'ল।
সঁচা কথা কাপোৰতকৈ ডাঙৰ কথা আছিল বন্ধু বান্ধৱ। সকল মিলি গোটেই ৰাতি পেণ্ডেলে পেণ্ডেলে খোজ কাঢ়ি ফুৰা গৰমৰ মাজতো লাইন পাতি বহুত যদি চোৱা আৰু ৰাস্তাৰ কাষৰ দোকানে দোকানে ফুচকা, চাওমিন খোৱা ভৰিৰ বিষেই হৈ গৈছিল তথাপিও ঘৰ আহিবলৈ মন নাযায়।
একদম আৰু পূজাৰ ঠিক পিছতে আহে দেৱালী পোহৰৰ উৎসৱ ঘৰখন মাটিৰ চাকিবোৰে গোটেই চুবৰিটো পোহৰাই তোলে । কিন্তু আজিকালি এই শব্দ বচিবৰে বৰ আমনি কৰে দেই। শব্দ প্ৰদূ্ষন ইমান হয় যে ঘৰৰ কুকুৰ, মেকুৰিবোৰ বা সৰু ল'ৰা ছোৱালীবোৰে ভয় খাই যায়।
অ' মই তোমাৰ লগত এইটো কথাত একদম সম্পূৰ্ণ মানে এগ্ৰী কৰিছো দেই, উৎসৱ মানে পোহৰ আৰু আনন্দ হ'ব লাগে। নহয় জানো, কাৰোবাক কষ্ট দিয়াটো নহয়। আমি যদি বেছি শব্দকৰা বাজি ফুটোৱাতকৈ অকল চাকি জ্বলাই আৰু মিঠাই ভগাই দেৱালী পাতোঁ তেন্তে উৎসৱবোৰ আৰু বেছি ধুনীয়া হৈ পৰিব। নহয় জানো?
অ' ঠিকেই কৈছা তুমি আচলতে আমাৰ অসমখন আটাতকৈ ডাঙৰ সৌন্দৰ্য্য ক'ত জানা ইয়াত বিভিন্ন জনগোষ্ঠীৰ আৰু ধৰ্মৰ মিলন হয়। মিচিংসকল কাৰ্বি সকলৰ উৎসৱ বা আমাৰ ঈদ, খ্ৰীষ্টমাছ সকলো উৎসৱতে আমি সকলোৱে মিলি জুলি আনন্দ কৰোঁ, কাৰো মাজত কোনো ভেদভাৱ নাথাকে। সেইতো বৰ ডাঙৰ কথা নহয় জানো?
অ' তুমি বৰ ধুনীয়া আৰু দৰকাৰী কথা এটা ওলিয়াইছা দেই। আমাৰ শংকৰ-আজানৰ দেশ এইখন। ইয়াত উৎসৱে এটাই আনটোক পৃথক নকৰে। আমাক একতাৰ এনাজৰীৰেহে বান্ধি ৰাখে। তোমাৰ মনত আছেনে আমাৰ কলেজৰ দিনত বন্ধু এজনৰ ঘৰত ঈদত চবে খাবলৈ বা বিহুৰ জলপান খাবলৈ আমি কেনেকৈ দল বান্ধি গৈছিলো।
উম মনত আছে কেনেকৈ পাহৰিম ভাই খোৱাৰ নামত আমি সদায় আগত আচলতে উৎসৱৰ প্ৰকৃত অৰ্থই হৈছে মিলন। ধৰ্ম বা জাতি যিয়েই নহওঁক কিয় যেতিয়া আমি এজনে আনজনৰ সুখ দুখৰ ভাগ হওঁ, সুখ দুখ ভগাই লওঁ তেতিয়াহে উৎসৱবোৰ সাৰ্থক হয়।
একদম সঁচা কথা। আমাৰ সমাজত এতিয়াও এই মৰম আৰু সম্প্ৰীতিৰ ভাৱটো জীয়াই আছে বাবেই আমি ইমান শান্তিপূৰ্ণভাৱে বাস কৰিব পাৰিছো।
সঁচাকৈ ভাই আজি তোমাৰ লগত কথা পাতি পুৰণি বহুত কথা মনত পৰি গ'ল মনটো একদম সতেজ হৈ পৰিল। ব'লা এইবাৰ যি উৎসৱেই নাহক কিয় আমি সকলো বন্ধু বান্ধৱী একেলগ হ'ম আৰু পুৰণি দিনৰ দৰে একদম বিন্দাছ ধেমালি কৰিম। কি কোৱা?
অ' ওলাবা এইবাৰ, পাক্কা এইবাৰ ওলাম দিয়া। মই এতিয়াৰে পৰা একদম কেলেণ্ডাৰ চাই দিন হিচাপ কৰিবলৈ লৈছো, কিন্তু এইবাৰ মোৰ ঘৰলৈ আহিলে মায়ে বনোৱা বিশেষ লাৰু আৰু পিঠা পিঠা খাবই লাগিব কিন্তু দেই। মই একো অজহাত নুশুনো কিন্তু।
আৰে খোৱাৰ কথা ক'লে মই কেতিয়াবা নাখাওঁ কওঁ জানো। একদম যাম ভাই আৰু বলা এতিয়া বহুত সময় হ'ল অ' মানে সেইবোৰ বিহুৰ হেৰিবোৰ যিহেতু পাৰ হৈ গ'ল ন আগতে আমি সেনেকে তেনেকে গৈছিলো নহয় তেন্তে এইবাৰ তুমি মানে দুজনমান বন্ধুকো মাতি দিবা আৰু ময়ো মাতিম। তেনেকে আমি অ' মিলি কেনে এইবাৰ এটা কিবা প্লেন কৰিম আৰু মানে যিয়ে কি উৎসৱ নহওঁক আমি ঘূৰিব যাম আৰু একেলগে এনজয় কৰিম। কি কোৱা?
নিশ্চয়, মই মোৰ বন্ধুক বন্ধু এজনক লৈ যাম তোমাৰ তাতে বিহু খাবলৈ, লগতে তুমিও কিন্তু তোমাৰ বন্ধু এজনক লৈ আনিবা আমাৰ তাত।
খোৱাৰ নামতো মই আগত তুমি জানাই মানে কি লাৰু, পিঠা খাই মই বৰ ভাল পাওঁ দেই। খাম লগতে লৈও আনিম।
অ' মইয়ো খোৱাৰ নামত ক'ব গ'লে আগতে ক'ব পাৰা কিন্তু এইবাৰ তোমাৰ মাক ক'বা কিন্তু দেই বিহুত পিঠা, লাৰু মোৰ কাৰণে ৰাখিব।
অ', অ' নিশ্চয় কম। তুমি ইয়াতে খাবা আৰু লৈও যাবা ।তোমাৰ মাৰ
অ' মই কিন্তু তিলপিঠাটো বেছি ভাল পাওঁ দেই তো' তুমি তিলপিঠাটো মাক বেছিকে ৰাখিব দিবা মোৰ কাৰণে।
অ' মই জানো ক'ব নালাগে আগতে যে আহিছিলা মোৰ ঘৰত তিলপিঠা খাব।
এনে আৰু তুমি কোনটো তোমাৰ কাৰণে কোনটো পিঠা বেছিকে ৰাখিব লাগিব?
মোৰ নাৰিকল পিঠাটো বেছি ভাল লাগে, আৰু তেল পিঠাটো ভাল লাগে মানে তেল পিঠা বনাবাই কিবা পিঠা বনোৱা নবনোৱা মোৰ কাৰণে। দিয়া উম তোমালকে কথা পা শুনি বৰ ভাল লাগিল দিছোঁ এতিয়া
ঠিক আছে বাই বাই
বাই